তাই এতিয়া আমি কি কয় খাদ্য কথাটো দিয়া তুমি এনে মই যদি সুধিব বিচাৰিছো, তুমি কেনেকুৱা খাদ্য খায় ভাল পোৱা? স্বাস্থ্যকাৰী খাদ্য খায় ভাল পোৱা ইয়াৰ ইয়াত যোনটো ইংৰাজীত কোৱা হয় ফাষ্ট ফুড খায় ভাল পোৱা?
অ নিয়মমতেতো অ স্বাস্থ্যকাৰী খাদ্য খোৱাটো বেছি ভাল। কিন্তু আহ মই ফাষ্টফুড খায় বেছি ভাল পাওঁ, অহ কাৰণ ভাল লাগে কিবা এটা ভাল লাগে। কাৰণ নতুন নতুন ধৰা মই অলপমান মানে এ খাদ্য লাভাৰ বুলিয়ে কওঁ পাৰা, নতুন নতুন খাদ্য খায় বেছি ভাল লাগে মোৰ। সেইকাৰণে মই দোকানে দোকানে যায় নতুন নতুন যোনবোৰ ধৰা ম'ম' অঁ বা মানে এ মানে চিকেন ৰিলেটেড হওক বা ভাল লাগে তুমি এনেকে কি কেনেকুৱা ধৰণৰ খাদ্য ভাল লাগে তোমাৰ?
মই এনেটো এ এনে মই স্বাস্থ্যকাৰী খাদ্য খাব ম বিচাৰো, কিন্তু বেছিভাগ যোনটো ফাষ্ট অ সত্য কথা কও মোৰো মানে বেছিভাগ বাহিৰা খা খোৱাবোৱা এনে বাহিৰা খাদ্যবোৰে খোৱা যায়। কাৰণ এতিয়া সেইবোৰ মানে মই বেছি সোৱাদ পাওঁ, অ স্বাস্থ্যকাৰী খাদ্যত আৰু আৰু মই ভালো পাওঁ খায়। বাকী তাতে মই বেছিভাগ এতিয়া মোৰ কথা নাই কি ভেজে হওঁক ইয়াত চিকেনে হওক মানে মই দুটাই ভাল পাওঁ। আৰু মই মানে সেইবোৰ এনেকে ইমান নাখাও কিন্তু আশে পাশে অলপ খোৱা হয়ে মানে সপ্তাহত।
বাকী তুমি এ ফাষ্ট ফুড খাইতো ভাল পোৱা কিন্তু তুমি ফাষ্ট ফুড এনে বেছিভাগ এ কি কয় মানে ঘৰত বনাই খোৱা ই বাহিৰত গৈ খোৱা।
ত অ বনাই মায়ে কেতিয়ও কেতিয়া বনাই ধৰা চিঙৰা বনালে বা কিবা ৰোল চলটো বনাই থাকে মাজে মাজে, খাওঁ আৰু চাওমিন এইবোৰটো বনাই এইবোৰটো খাওয়ে। কিন্তু বাহিৰত খাওঁ, বাহিৰতো ভাল লাগে বাহিৰত ধৰা আহ মানে সুবিধাজনক হয়, বনাব হলে ধৰা অলপমান সময় লাগে, বস্তুৰো প্ৰয়োজন হয় সেই বস্তুবোৰ নাথাকে ঘৰত ইমান কিন্তু বাহিৰত ধৰা সক-সকলো বস্তু কিনিয়েই লগালগ পোৱা যায় আৰু খাদ্যটো বুক কৰিব পাৰি আৰু। সেইকাৰণে বাহিৰত তেই খাওঁ অ ঘৰতটো বনাই ধৰা, ঘৰতটো খাৱেই কিন্তু বাহিৰত ধৰা নতুন নতুন বচ ওলাই থাকে নতুন নতুন খাদ্যবোৰ ওলাই থাকে। আজিকালিতো বহুত বহুত নতুন নতুন ওলাই আছে ধৰা সিহঁতে বহুতো আ সোৱাদজনক বস্তু ব্যৱহাৰ কৰে যোনটো সুৱাদি আ সুৱাদিছ কৰি দিয়ে বস্তুবোৰ খাবলৈ। সেইকাৰণে ধৰা ব বাহিৰতে দোকানতে খাই ভাল পাওঁ আৰু নতুন নতুন ধৰা দোকানবোৰতো যাওঁ, আ ৰেষ্টুৰেণ্ট সেইবোৰতো যাওঁ তুমি যোৱা নে এনে ৰেষ্টুৰেণ্ট?
অ, মোৰ ৰেষ্টুৰেন্ট সেইবোৰতে বেছিভাগ খোৱা হয়, এনে ঘৰতটো খাওঁ কিন্তু ঘৰত মানে নিজৰ মানে প্ৰাই এই ব সামগ্ৰীবোৰ থাকিলে বনাই খাওঁ এনে নাথাকিলেতো মই বাহিৰতে খোৱা হয়। আৰু নিজৰ মানে যেতিয়া সময় থাকে তেতিয়া বনাওঁ আৰু ঘৰত বনালে তু তুমি জানায়ে চাগে সময় বহুত লাগে। আৰু তাতে বহুত বহুত মানে কষ্টও হয়। সেইটো কাৰণে মই বাহিৰতে বেছিভাগ খোৱা হয় যেনেকে তুমি ৰেষ্টুৰেন্ট বুলি সুধিলা সেইবোৰতে মানে ৰেচ টোৰেন সেইবিলাকতে যাই পেলাই খাওঁ। তাতেই মানে খাই তুমি যেনেকে কলা তাতে খাইদ সিহঁতে মানে আগৰ পৰাই সেইবোৰ বনাই বনাই আহিছে সেইটো মানে সিহঁতে নিশ্চয় আমাতকে বেছি ভাল বনাই। আৰু মই সিহতৰ খাই ভালো পাওঁ মানে বহুত সোৱাদো বনাই। আৰু সিহঁতৰ আৰু ব্ৰে তাৰে লগত কিবা চচৰ সামগ্ৰী সেবোৰ দিয়ে ন? চচ এইবোৰ সেইবোৰো মানে এ ঘৰতে সেইবোৰ বনোৱা নহয় তাকে খাওঁ। বাকী এতিয়া আমা বাহিৰত খাওঁ খাৱই যদি, ঘৰতো অ, নিশ্চয় চেছ তাও বনাব। বাকী তোমাৰ আৰু সুধিব আছিল যে তুমি এনেইতো ৰেষ্টুৰেনত খোৱা কথ কথা কলায়ে, তুমি এনে আজিকালি তুমি জানাই চাগে অনলাইনত টো খোৱা বস্তু মানে এ মা আনিব পাৰি তুমি অনলাইনৰ মানে সেই বস্তুবোৰ এ এপ সেইবোৰ ব্যৱহাৰ কৰা নে খোৱা বস্তু আনিব?
অ, অ-অনলাইনতো মাজে মাজে ধৰা এ এতিয়া ধৰা পিজ্জা খাব মন কৰিলে সেইদিনাখনো পিজ্জা খাৱ মন কৰিলে বাহঁতেও আহিলে দাদাহঁতে আহিলে সিহঁতে ক'লে কি পিজ্জাটো অৰ্ডাৰ দিয়া বোলে এ অফাৰ চলি আছিলে, এই চাৰিটা পিজ্জা বহুত কম দামতেই পালোঁ। আহ তাৰ পিছত আহিলে গোটেই কেইটাই লগতে একেলগে খালোঁ আৰু। এতিয়াতো মানে বাহিৰত যাৱ ইমান এটা মন নাযায় আৰু এতিয়া ধৰা কিবা খাবলৈ মন গৈছে এ এতিয়া এ এতিয়া আৰু ক'ত ৰেডি হ'বা আৰু বাহিৰত যাবা, বাহিৰত খাবা এই গৰমত। এ এনেকে অৰ্ডাৰ দি দিওঁ আৰু, এনেকে অৰ্ডাৰ দিলে ধৰা ঘৰতে আহিলে, গোটেইটাই খালে এ তাপিছত ভাল লাগে আৰু অসুবিধাজনক হয় এতিয়া দোকান দোকানত ঘুৰি থাকিব নালাগে আৰু এতিয়া, মাজে মাজে ধৰা লগৰবোৰৰ লগত গ'লো, ক'তবা যদি ফুৰিব গ'লো সেই তেতিয়া ফুৰিব গ'লে আহ এটা ৰেষ্টুৰেণ্টত সোমাই গ'লো, নতুন ভাল চাই এটা ৰেষ্টুৰেণ্ট আমিতো সেইটোৱে বিচাৰি থাকো যে ভাল চাই যই নতুন ৰেষ্টুৰেণ্ট পাওঁ, এই তাতেই যাওঁ। এনেকেই যাই আমাৰ লগৰবোৰে ধৰা পইচা ইচা মিলাই, আমি খাওঁ আৰু নতুন নতুন বস্তু পাওঁ। এনেকুৱা নহয় যে ধৰা ই এটা এ কি কয় ই যোনটো কিনিছে ময়ো সেইটো কিনিছো আমি কি কৰোঁ পইচা মিলাই চবে বেলেগ বেলেগ কিনো। তাপিছত গোটেইকেইটাই একেলগতে মিলাই পেলাই খাওঁ, তেতিয়া নতুন নতুন খোৱা বস্তুও হৈ যায় আৰু আ বেলেগ বেলেগ এ খোৱাৰ বস্তুও পোৱা যায় আৰু প মানে পইচাটোও ভিতৰতে হৈ যায় তুমি এনে অ, লগৰবোৰৰ লগত এনেকে গৈ কৰা নে?
হয়, হয়, নিশ্চয়তো কৰা হয়। তুমি যেনেকে ক'লা, লগৰবোৰৰ লগত এতিয়ালগে মানে এ, দাম মানে কি কয়, নিজৰ পইচাটো মানে লগাই পেলাই, বেলেগ-বেলেগ বস্তু এনে এ, মানে কিনি পেলাই মিলাই খোৱাটো, সেইটো নিশ্চয়তটো মই কৰো, আৰু টো মানে ভালো এইটো, মানে নিজৰ নিজৰ বন্ধুৰ মাজত সেনেকে কৰিলে, মানে কি কয়, বন্ধুতাও মানে বেছি বাঢ়ে। আৰু যেনেকে তুমি ক'লা, সি মানে সেইটো যিনটো দিয়ে সেইটো মই সেইটো অৰ্ডাৰ মইটো বেলেগে দিওঁ তাৰে। মানে সি আমিনো, মানে কি কয় এইটো সুধা চাৰ কৰি পেলাই তেনেকে মানে মানে ভাবি-চিন্তি যেনেকে চাৰিজন হ'লে, চাৰিজনে বেলেগ-বেলেগ দিও এনেকে ভাগে খাওঁ বাকী আৰু, যদি তুমি অনলাইনত যি মই সুধিছিলোটো মই নিজৰ যদি কওঁ অনলাইনত এ কেতিয়াবা কিনা হয়, কাৰণ এ সদায়তো এনেকে যে বাহিৰত গৈ খোৱা টো নহয় ন, সময় লাগে। আৰু যেনেকে তুমি অলপ কাপোৰ-চাপোৰ পিন্ধি এইবোৰলৈ যোৱা, নিশ্চয়তো বহুত এ আৰু অনলাইনত আমি বহুত অফাৰ বা ডিচকাউন্ট সেইবিলাক পাও ন, মই অনলাইনত তে কিনো। বাকী আৰু, নতুন কিবা যদি ৰেষ্টুৰেন্ট খোলে, নিশ্চয় মই যাও তাতে, মানে বন্ধ বোৰলৈ যাওঁ, অকলে নাযাওঁ। তাতে মানে চাব বিচাৰো, সিহঁতে কেনেকুৱা খাদ্য দিয়ে, কেনেকুৱা মানে বেলেগ-বেলেগ ধৰণৰ মানে খাদ্যবোৰ পাও বা কিমান ধৰণৰ দামৰ আমি পাও। বাকী, তোমাৰ কিবা বেলেগ কিবা সুধিব আছে যদি সুধিব পাৰা।
উম, তাকে বন্ধু বোৰৰ লগত যায় ভাল লাগে। অ, এতিয়া মোৰ ঘৰত কি হয়, মায়ে বনায় এইবোৰ নতুন-নতুন খোৱা বস্তু ধৰা, ইউটিউবত আজিকালিটো জানাই। ইমান নতুন-নতুন কনটেনট বোৰ ওলাইছে, এ তাৰে চাই থাকে, মাহ মায়ে বনাই থাকে আৰু নতুন-নতুন বস্তু, এ, সিদিনাখনো কেক বনালে, কালিও আহ, কিবা এটা নতুন বস্তু বনালে। এ, ইউটিউবতে চাই, এ, উৎসাহ এ পাই যায় আৰু যে এনেকে বনাব পাৰি বা কেনে-কেনে বস্তু প্ৰয়োজন হয়, সেইটো বস্তু হিচাপে বস্তু দুটা আনিলো বজাৰৰ পৰা আৰু এনেকেই বনাই, এ মাও বনাই। আৰু মাজে-মাজে দেউতাও বনাই, দেউতা ধৰা, কিবা এটা ধৰা আহ, উৎসৱ আছে বা কিবা এটা ধৰা, সন্মিলন কৰিছে যে দেউতাও বনাই, দেউতাও কিন্তু ভাল খোৱা বস্তু বনাই। তোমাৰ ঘৰত কোনে বেছি বনায়? মায়ে বনাই নে, দেউতাই মাজে-মাজে বনাই এইবোৰ?
ক'ব গ'লে দুটাই সমানে বনায়, কাৰণ মোক মই যে সঁচাকৈ কওঁ মই ঘৰত ৰা তি দেউতাই বনাই ভাল পায়, কাৰণ দেউতাই মানে খানা বনাই, মানে সেইটো মানে অভ্যাসটো ৰাখিছে ত, কেতিয়াবা মানে ৰাতি তোমাৰ দেউতা বনাই আৰু দুপৰীয়া আমাৰ মায়ে বনাই, দুপৰীয়া মায় মানে এতিয়া তুমি যে ক'লা ইউটিউবত চাই-চাই বনাই, সেইটো তুমি সত্য কথা ক'লা, মইটো সেইটো মানে মোৰ ঘৰৰ পৰিয়ালে বেলেগে নকৰে, এইটো মই যেতিয়া ঘৰত নিজে বনাও তেতিয়া মই ও সেই এ ইউটিউবতে সেই ভিডিঅ'বোৰ চাই পেলাই, শিকি পেলাই মানে প্ৰথমবাৰ বনালে সেইটো মানে চাই পেলাই বনাও। আৰু যেইটা সেনেকুৱা নেদেখিলেও মানে, যদি ইউটিউবৰ মানে, ভিডিঅবোৰত যেনেকুৱা দেখে, সেনেকুৱা যদি নেদেখে অ'। নিশ্চয় কিন্তু, ইমান বেয়াও নহয় মানে। ইমান, আশে-পাশে মানে, ভালে বনাওঁ। বাকী আৰু মোৰ যদি, ঘৰৰ এটা, বাকীবোৰে কোৱা, বাকীবোৰে এনেকে নাচাই। কাৰণ, মাহঁত তেতো সৰুৰ পৰা, এনেকে বনাই-বনাই শিকি আহিছে। মাহঁতে এইবোৰ মানে, জানে। ত' মাহঁতে মানে, মোক সহায়ো কৰি দিয়ে, কেতিয়াবা এইবোৰ বনালে। এনে, মই ঘৰত যি তুমি উঠিলা, তো ক'ব গ'লে, আমাৰ দুটায়ে মানে, দেউতাও বনাই, মাও বনাই, দুয়ো। সমানে মানে, খানা বনোৱাত সহায় কৰে।
বাকী আৰু তোমাক যদি, তুমিতো এনেই ক'লাই, তুমি এনে, স্বাস্থ্য এনে তুমি খাই, মানে কিবা, খানা খাই ভালপোৱানে? নে এনে, খোৱানে কিবা? খোৱা এনে কেনেকুৱা খাদ্য খোৱা?
অ'! খাওঁ-খাওঁ। অ'! এতিয়া, শাক চব শাক-পাচলিবোৰ খাওঁ। এতিয়া, অটছ আদি আছে, সেইবোৰো মই আনোঁ, মই আনি থৈ দিছোঁ। অটছেদি খাওঁ। কাৰণ, সেইটো ভাল খাদ্য, সেইটো। হয়, স্বাস্থ্য বাবেও ভাল। আৰু এই, ব্ৰাউন ব্ৰেড যে আছে, সেইটোও খাওঁ। অ' সেইটোও স্বাস্থ্যৰ কাৰণে ভাল! আৰু ফল-মূল আদি আঁ আনে, দেউতাই। সেইবোৰো খাওঁ, সেইবোৰো মানে, স্বাস্থ্যৰ কাৰণে বহুতেই ভাল! আজি, আপোনাৰ যিমানেই খোৱা, এইবোৰ ফাষ্ট- ফুড খোৱাতকে স্বাস্থ্য বস্তু খোৱাটো বেছি ভাল! কাৰণ সেইটো, অ' শৰীৰৰ কাৰণে, বহুত ভাল! কাৰণ, সৰুটো বহুত দৰকাৰী বস্তু, এটা মানুহৰ বাবে। সেইটো কাৰণে অলপমান, আঁ উচিত খাদ্য খোৱাটো বহুত দৰকাৰ। আৰু পানী আদিৰ আঁ খাওঁ। আঁ ৰাতিপুৱা উঠি, এইবোৰ। মানে সেই, সেইটো মেইন্টেইন কৰোঁ আৰু। এতিয়া, বহুত দৰকাৰী এতিয়া, এতিয়া বাহিৰত গ'লে ধৰা, অলপমান খোৱা যায়। নতুন ক'ৰবাত যদি ফুৰিব গ'লো। লগৰবোৰৰ লগত বা পৰিয়ালৰ মানুহৰ লগত। এতিয়া বাহিৰত ধৰা, অ' ভাল লাগে, ফাষ্টফুড খায়! এ, সেইবোৰতো ধ, টেষ্টো বেলেগ ন'! এ, সেইটোতো খাওঁ। এইটো মাজ মাজে-মাজে খাওঁ। কিন্তু, ইমান নাখাওঁ, চিঙৰা আদি বহুত ভাল লাগে! আৰু কচৰি আদি সেইবোৰ আৰু খাই থাকোঁ, মাজে-মাজে। সেইটো, অ' মানে, ভাল লাগে। তোমাৰ এনে ভাল লাগেনে? চিঙৰা, কচৰি বা ৰোল।
ক'ব গ'লে, মইয়ো স্বাস্থ্যকৰ খানা মইয়ো খাওঁ। মানে, মই যদি নিজে নিকিনো, অ' মোৰ দেউ তা আনে মানে, কল-ফল এইবোৰ। বাকী আৰু কি কয়, পানীৰ ক্ষে ত্ৰ মই, গ্ৰীণ-টি খাওঁ, নহ'লে কিবা ডাৰ্ক, ব্লেক কফি বুলি কয়, সেইটো খাওঁ। ত' মানে, নিজৰ মানে, স্বাস্থ্যৰ কাৰণেও ভাল হয়। আৰু মানে, এইবোৰ মানে, স্বাস্থ্যকৰ খাদ্যবোৰ খোৱাটো ভাল এনে। বা বাহিৰে খোৱা আৰু বোৰ খোৱা নাই। মানে, সেইটো মই দুইটাই খাওঁ। কিন্তু, যদি কওঁ, এতিয়া ফাষ্ট-ফুডটো বেছি খালেওঁ, স্বাস্থ্যকৰি খানাবোৰ মই মাজে মাজে-মাজে খাই থাকোঁ। বাকী মই, সেইটোৱে ক'ব বিচাৰিছিলোঁ। বাকী, তোমাৰ কিবা সুধিব আছে যদি, সুধিব পাৰা?
কাৰণ, বহুতো কথা জানিব পাৰিলোঁ বা তুমি কেনেকুৱা ধৰণৰ বস্তু ভাল লাগে, মোৰো মোৰো সেইবোৰ বস্তু ভাল লাগে। তাৰে কথাখিনি বহুতো গুৰুত্বপূৰ্ণ কথাবোৰো তুমি ক'লা, মই ক'লোঁ। ভাল লাগিলে তোমৰ লগত!
হয়, হয়, ধন্যবাদ।